হেল্লো'।
হেল্লো' কি কৰি আছা?
এই আছিলোঁ আহ কাম কৰি, তুমি কি কৰি আছা?
মইয়ো সেই তোমাৰ কামতে ডিউটিতে আছোঁ।
চা অ' লাঞ্চ কৰিলা?
নাই তই নাই কৰা ৰবা এতিয়ালৈ তুমি কৰিছা নেকি?
অহ' মই কৰিলোঁ।
আহ কিহৰে কৰিলা পিছে, কি কৰিলা, কি খালা?
মই আজি আনিছিলোঁ মিছা মাছৰ চব্জি দিছিলে মায়ে ভাত। আৰু কণী অমলেট বনাই দিছোঁ
মাছটো কি ভাল পোৱা নিকি বহুত?
মই সঁচা কথা ক'লে মিছা মাছ ইমান মানে আগত খোৱা নাছিলোঁ। এইবাৰে ফাৰ্ষ্ট মই মিছা মাছ আগত মানে ভাল পোৱা নাছিলোঁ হা। সেইকাৰণে কেতিয়া নাখাওঁ মই, কিন্তু এইবাৰ যেতিয়া ফাৰ্ষ্ট টাইম ডাঙৰটো ট্ৰাই কৰিছোঁ ন! বেয়া ভাল লাগিছে মোৰ। সেইকাৰনে খোৱা আৰম্ভ কৰিছোঁ
ভাল লগা হৈ গ'ল আৰু বহুত।
অ', অ', এনে ফেভৰেটেই ক'ব পাৰা।
কোনে তুমি-তুমি বনাবা জানা নাই, পিছে?
নাই মই খানা বনাব নাজানোঁ।
একো বনাব নাজনা তুমি?
মেগী, চেগি অলপ, চলপ এনেকা
মেগীটো পাৰা?
অ', মেগী, দালি। দালি বনাব পাৰোঁ, তাৰপিছত চিকেন বনাই পোৱা নাই।
বনাই পোৱাই নাই আজিক লৈ?
নাই।
কি কোৱা, আৰু যদি তোমাক যদি, চিকেন বনাব দিওঁ তেতিয়া পাৰিবা নে নাই?
আৰে পাৰিম, মাক বহুতবাৰ দেখিছোঁ ন, আৰু ইউটিউব আছে, পাৰিম টেনশ্যন নাই। এইগিলাক
বাত ট্ৰাই কৰি পোৱা নাই আৰু?
ট্ৰাই কৰি পোৱা নাই আৰু, অ'।
এতিয়া যদি ঘৰত বনাই মানে, মায়ে বনাই-মায়ে বনাই মানে হেৰি কৰি দিয়ে আৰু?
অ', মায়েই বনাই দিয়ে।
আ', বাকী মাৰ খবৰ পাতি ভাল নে এনেই?
অ', মাৰ ভালেই, তোমাৰ ঘৰৰ মানুহ কেনেকুৱা আছে, ভালেনে?
ঘৰৰ চব ঠিক-ঠাকেই চলি আছে দিয়া আৰু ঠিকেই আছে, আজি পিছে ডিউটি কেইটা-কেতিয়া হৈছ
এই নক'বা আৰু, মোৰ টাইম টেবুলটো বহুত প্ৰব্লেমেটিক হৈ আছে, মানে মোৰ মৰ্ণিং চাৰে ছটাৰ পৰা ডিউটি ন
উম
চাৰে ছটাৰ পৰা আহোঁ, তেতিয়া উঠিব লাগে ইমান মৰ্ণিঙত, তাৰপিছত আৰু তোমাৰ হেৰিলৈকে, কি কয়, অফিচত আহি ইমান কাম চাম কৰি-কৰি তাৰ পিছত আকৌ চাৰ তিনিটাত ছুটি হয় চাৰে তিনটাত ছুটি হয়, তাৰপিছত তাৰ পৰা গৈ ঘৰত যায় কিনে তাত আ, ধৰা অলপ ৰেষ্ট চেষ্ট আকৌ পঢ়িবও লাগে, তেনেকা কৰিওটো দে মোৰ ধৰা, এঘাৰ বাৰটা এনেকে বাজি যায় শুওঁতে শুওঁতে। উম, সেইকাৰণে অলপ প্ৰব্লেম হৈ আছে মানে এনে।
উম, আচ্ছা আচ্ছা, ত' সেই কি বুলি কয়, এনে তোমাৰ ৰাতি শুওঁতে শুওঁতে কেইটা বাজে এনেই ৰাতি?
ৰাতি মই ধৰা যদি মোৰ ক্লাছ, শ্লাছ নাথাকে, পঢ়া নাথাকে তেনে সোন-সোনকালে শুই যাওঁ মই সদায়। কিন্তু যদি থাকে অ', থাকিলে মই বেলেগ একদম পুৰা এইবিলাক ক্লিয়াৰ কৰিহে শুৱ, দেৰি লাগে এইবিলাক।
থাকিলে কি কৈছিলা? বেলেগ ক্লিয়াৰ কৰি শুৱা।
উম।
বাকী অ', সেই তোমাৰ আজি মানে ডিউটিত ধৰিলা ডিউটিত আহি, কি কৰিলা মানে ডিউটিত? কি, কি কাম থাকে তোমাৰ,
আজি মৰ্ণিঙত আহিছোঁ আহি কেনে ফা্ষ্টৰ মোৰ ৰুবব অন কৰিব লাগে। যিমান পেইণ্ডিং অৰ্ডাৰ থাকে সেইবিলাক মাৰিব লাগে।
পেন্দিং অৰ্ডাৰ মানে কি পেণ্ডিং অৰ্ডাৰ মানে তোমালোকৰ?
এইবিলাক মানে এইটো ডাৰ্ক স্তৰ হয় ন যেনেকুৱা ব্লিংকেত টাইপ মিনীত চেটাপ,
এনেকোৱা টাইপৰ। অ, ত' অৰ্ডাৰ বিলাক আহি থাকে আমাৰ দচটা বজাটো ষ্টৰ বন্ধ হৈ যায় ত দহটা পিচত যিবিলাক অৰ্ডাৰ আহে, বিলাক আহি-আহি ৰখি থাকে পেইণ্ডিং হৈ থাকে সেইবিলাক ত, যেতিয়া আমি আহো আহি চাৰে ছটাত ষ্টল খোলো। তেতিয়া মানে এইটো অ, পেণ্ডিং হৈ থাকে কেনে ৰোপন কৰি লগিন কৰি তাত আমাৰ হেৰি কৰিব লাগে সেইটো মাৰিব লাগে অৰ্ডাৰটো সোনকালে।
মানে তেতিয়া তুমটো কৰি দিয়া আৰু মানে।
অ,
আৰু তোমাৰ মানে ছেম মেনু অৰ্ডাৰ-অৰ্ডাৰ মতে মাৰিব লাগে তুমি অৰ্ডাৰ মাৰা তুমি।
অ, অৰ্ডাৰ চৰ্দাৰ মই মাৰো।
মানে অ, মানে কেনেকুৱা মাৰিব লাগে তোমালোকৰ মানে কি কেনেকুৱা চিষ্টেম থাকে নে কিবা মাৰৰ মানে।
অ-অ চিষ্টেম থাকে ধৰক টোটেল অৰ্ডাৰ দচ মিনিত কাষ্টমাৰৰ হাতত পাব লাগে ন সেইকাৰণে আমাৰ ধৰা ইয়াত এতা বেছি টাইম নিদিয়ে আমাৰ এক মিনিটমান দিয়ে বস্তু পিক আপ কৰিবলৈ যদি অৰ্ডাৰটো আহে দৌৰিকে দৌৰি-দৌৰি যায়। তেনেকুৱা বস্তুবিলাক উঠাব লাগে।
আচ্ছা, মানে-মানে তোমালোকে তুমি মানে কি এক মিনিটৰ ভিতৰত মানে অৰ্ডাৰটো মানে মাৰিব লাগিব আৰু।
অ, এক মিনিটৰ ভিতৰত মাৰিব লাগে।
আৰু তুমি মানে ইক্সুৱেলি ক'ত কাম কৰা ক'ত কাম কৰা বুলি কলা তুমি?
মই এতিয়া বৰ্তমান এইটো জিঅ' মাৰ্টত জিঅ' মাৰ্ট চিনি পোৱা? জিঅ'মৰ্ট ত জিঅ মানে যিবিলাক বস্তু অৰ্ডাৰ দিয়ে।
অ', আচ্ছা, তাতে তোমাৰ মানে কি চব বস্তু পোৱা যায় কি-কি বস্তু পোৱা যানো তাতে এনে?
হা প্ৰায় বস্তুযে আছে ধৰা খোৱা বস্তুৰ পৰা আৰম্ভ কৰি বছ পিন্ধা কাপ ৰ সাপুৰ নাই চেডেল-চেডেল এইবিলাক নাই কিন্তু তোমাৰ খোৱা বস্তু আছে তাৰপিছত মচলা আছে। তাৰ পিছত পোহা চহা চিপছ এ কল্ড ড্ৰিংক আইচ ক্ৰীম এইবিলাক চব আছে।
আচ্ছা আইচক্ৰীম মানে তাৰে চব ভেৰাইটি পাই যাম আৰু।
অ, ভেৰাইটিও আছে মানে বহুত বেছি নাই কাৰণ ষ্টকটো আমাৰ নিউ ন। ইমান ধৰা সাত আথ মাহ হ'ল এইটো। খুলিছে ইমান এতিয়ালৈকে চালু হ'ব পৰা নাই কিন্তু এইটো ধিৰে-ধিৰে হৈ আছে আৰু।
উম, আৰু ধৰি লোৱা এতিয়া মানে মই যিকোনো বস্তু মানে চব পোৱা নাযাবো তাতে আৰু কিছুমান-কিছুমান পোৱা যাব আৰু।
কিছুমান-কিছুমান পোৱা যাব কিছুমান পোৱা নাযাব এনেকুৱা হৈ থাকে ব্লিকিত ধৰা ব্লিংকিত, একনিক। অ, ফ্লিপকাৰ্ট এইবাক বহুচালু হৈ গৈছে এইবিলাকো বহুত আগ দিনৰ পৰা ইয়াতে মানে হেৰি কৰি আছে ক'ব গ'লে। চ' সিহঁতকৈ অলপ ডাউনত আছে ক'ব গলে।
অ, আৰু কি বুলি কয় তোমাৰ? অ, সেই ইয়াতে মানে অৰ্ডাৰ কৰি দে কি মান আমি কি বহুত জল্ডি পাই যাম মানে মই যদি অৰ্ডাৰ কৰিলোঁ, কিমান টাইমত মোৰ ঘৰত আহি যাব বস্তুতো। মানে দচ মিনিটৰ পিছত পোৱা যায় আৰু-আৰু বস্তুটো। প্ৰাইচেছ বিলাক কেনেকুৱা মানে ইয়াতে
তোমাৰ এটা কথা এইটোতো মই ক'ব কাৰণে জিঅ মাৰ্টত অলপ হ'লেও তুমি কমো পোৱা, ব্লিংকিটত, ফ্লিপকাৰ্ট ফাইফ মিনিটকৈ অলপ অলপ হ'লেও কম পোৱা। মানে কল্ড্ৰিং বিলাক ধৰা তোমাৰ যিবিলাক অ' ফৰ্টি ফভত যিবিলাক আহে ন' সেইবিলাক তোমাৰ থাৰ্টি থাৰ্টি, থাৰ্টি তাৰপিছত থাৰ্টি টু এনেকুৱাত আহে, তাৰপিছত আৰু ডাঙৰ পলিথিন বিলাক যিবিলাক এশ টকাক কে দাম হয়।
উম'।
তোমাৰ কেতিয়াবা ছিক্সটিতো পোৱা, কেতিয়াবা ফিফটিতো পোৱা, এনেকুৱা ইমান কমত আহে।
আচ্ছা মান কিন্তু মান ইমানমানত পোৱা যায় আৰু
অ' ইমান কমত পোৱা যায় আৰু চব বস্তুতে অলপ হ'লেও কম থাকে এইটো।
অ'। আৰু কি বুলি কয় তোমাৰ, এ হেই এইবিলাক ধৰি লোৱা মই অৰ্ডাৰ এটা দিলো আৰু হা, অৰ্ডাৰ এটা দিলে কি ডেলিভাৰী চাৰ্চ টো লাগে নেকি এনে।
সিটো কৈছিল উম আৰু এইটো কৈছিল। আৰু তোমাৰ তাৰ মানে কি কৈছা?
মানে ধৰি ল' এটা অ' দিলো মই আৰু হা, ত মানে কি ডেলিভাৰী চাৰ্চ লাগে নেকি তাতে?
অহ এইটো তোমাৰ ডেলিভাৰী চাৰ্জ বৰ্তমান নলয়, মাজত কেইদিনমান লগাইছিল কিন্তু এতিয়া নলয় আকৌ।
মানে মোৰ যদি এটা হানড্ৰেড ৰুপিছ বস্তু এটা অৰ্ডাৰ দিও, তেতিয়া কি ল'ব নে নলয়।
অ' এতিয়া মানে কেনেকুৱা হৈছিল, আমাৰ আগত যেতিয়া ফাৰ্ষ্ট টাইম আৰম্ভ কৰিলে, তেতিয়া নাছিলে মাজত কেইদিনমানৰ আগত লগাই দি দিছিলে আকৌ এতিয়া আকৌ বন্ধ হৈ গ'ল, এতিয়া আকৌ নলয় ডেলিভাৰী চাৰ্জটো, তু এশ টকা দিলে এশ টকাৰ মানে পাই যাবা।
তাৰমানে ডেলিভাৰী চাৰ্জ টো নতুন মানে নতুন নতুন নলয় আৰু
নলয় অহ।
অৰ্ডাৰ দিব লাগিব আমি
মিনমাম মম তোমাৰ এশ টকাটো দিব লাগে।
মানে এশ টকা দিলেই হৈ যাব আৰু ন'।
অ', -অ' মিনিমাম কেইদিন আগতো পাঁচ টকাৰ পিয়াজো পাইছে আমাৰ ক'ত দহ টকাত এক কেজি পিঁয়াজ পাইছো।
এক কেজি পিঁয়াজ কি পাঁচ টকা দিছিল।
অ'।
অ' তাৰপিছত কি মানে ইমান যে কমত দিয়ে লছ ঈশ্বৰনে?
এইটো, এইটোতো লছৰ কথা নহয়। লছটো হ'বই এইটো। কিন্তু এতিয়া মানে অফাৰতটো অফাৰে হয় ন'।
ষ্টপ। মানে সেইটো লচচছ ইমান নহয় আৰু
উম, কিমান দুখো
উম'। পিছে তুমি পিছে তাৰ পৰা অৰ্ডাৰ-চৰ্ডাৰ দিব পাৰা নে নাই, দিয়া না নাই।
মই কি অৰ্ডাৰ দিবো ইয়তে, প্ৰায় বস্তু মই লও ইয়াতে ন কমতে পোৱা যাব, বহুত কমত পোৱা যাব।
চবে ময়ো দিব লাগিব ৰবা, মানে কি এইটো মানে অ' আমাৰ এইটো মানে ক'ত খুলিব লাগিব।
কি তুমি প্লেষ্টৰত যাই কিনে জিঅ' মাৰ্ট এপপ চাৰ্জ তোৰ আহি যাব।
মানে আচ্ছা মানে জিঅ' মাৰ্ট এপ বুলি চাৰ্চ কৰিলে আহি যাব। তাতে মানে অৰ্ডাৰ দিব পাৰি আৰু চব। তাকে দিব লাগিব ৰ'বা আছা মোৰো এনেকো ভালেই বাৰু কমৰ যদি পোৱা যায় বছুটো ভাল হয় ন অ তাতে কি পনীৰ চনীৰ পোৱা নে বা পোৱা যায় গাখীৰ চাখীৰ পোৱা যায় নেকি
অ গাখীৰ পনিৰ চব পোৱা যায় ইয়াত
এনে গাখীৰ পনীৰ এই বিলাক আছে ন।
উম
এ পনীৰৰ দাম চাম কিমান জানা নেকি এানই তুমি।
অ তমাৰ বে লব যোৱা তেনেহ চাৰে চাৰিশ পাঁচশ টকাৰ আহি যাব। আৰু যদি তুমি মানে সৰু পেকেট চেকেট লোৱা এশ এশ টকাৰো এাত আছে। এশ টকাৰ পেকেটত আছে অ পেকেটত আছে।
আ ত মাকেন ফ্ৰেঞ্চ ফ্ৰাইিলাক পায় নেকি এনেই
অ এইবিলাক অ' অ' পায় এইবিলাক পাই মছাইছ্মালি পাই
সেইবিলাকৰ দামতটো মানে এনে এম আৰ পিত চাই কমত পায় ন নে এম আৰ পি লয়
আমাৰ কি অলপ হলেপ ইয়াত কম পোৱা তুমি বেলেগ ষ্ট বেলেগ হেত ইয়াৰ প্ৰতিত এইবিলাক অলপ হলেও কম কম দিয়ে যোৱা
তমাৰ বেচছ তচছা কমল প ন
অ অলপ হলেও কম ল'ব।
অ তাকে ভাবি আছো্ আজি অৰ্ডাৰ দিম বুলি ভাব আছো। নেকি অৰ্ডাৰ দিও নেকি ভাবি আছো ৰ'বা। মৰা মানে ম মোৰু মানে দকাৰ কিছুমান বস্তু কমত পাই আৰু ঘৰত আহি য দিব আৰু ডিভাৰী চাৰ্জ ইমান নলয় আৰু।
অ' ম ভালে লাভেই ইয়াৰ পৰা দিলে।
মানেই প্ৰথমতে প্লেষ্ট জঅ' মাৰ এপ ডাউনোড কৰিব লাগিব ন। কৰিলেনে তাতে কি নম্বৰ দি লগ ইন কৰিব লাগিব তাতে।
অ ন্বৰ দি নিজৰ নম্বৰ দি নাম দি এ কৰিবা তাৰপিছত মানে এপত যায় কেনে কি কি লাগে তোমাৰ
ানেেক্ট কৰি ল'ব লাগিব।
অ চিলেক কৰি অৰ্ডাৰ মাৰি দি
নে মানে অড্ৰাৰ মাৰি দিব লাগিব। আৰু তেতিয়া মানে মোৰ কি ম দ মিনিটৰ পাই যাম। এটো কি গেৰেণ্টি নেকি মাৰ পে
অ' কেতিয়াবা ধৰা যদি বহুত বেছি কণ্টিটিতিয়াবা তিনি চাৰ মি লেট তুমি দহ মিনিটৰ ভিতৰতে পোৱা।
আৰু যদি লোৱা বাইন্সান্স বাইন্সন্স মই সৰু গুৱাটিটো দিছো যদি মই দহমিনটত যদি মই নাপানো সিতিাকা কিবা পাম নেকি মই এনে বস্তু কিবা।
নাই এনেকুৱা পোৱা হেৰি একো নাই। বেছিভাগ টাইম মানে অলপ কমতে মানে ধৰি লোৱা টাইম বহুত কত আহি এৰ পচাই
মঠ হৈ যায় এতিয়া তুমি কি কয় তোমাৰ এনে ডিউটিতাম কিতিয়া হেৰিত ছিক্স থাৰ্টিৰ পৰা হয়
অ' ছিক্স থাৰ্টিৰ পৰা মোক চাৰে তিনটা লৈকে।
তাৰপিছত যদি মই ধৰি লোৱা অৰ্ডাৰ দিলো তেতিয়া তুমি মানে বস্তুবিলাক দিব পাৰিবা আৰু?
অ মই দিবলে পাৰিম।
হা হা কি ক'লা?
ইনে মই যাই দিব নালাগে। অ' মানে বস্তু কেইটা মানে পিক আপৰ কথা কৈছা?
অ' মই মই পেক কৰি দিব পাৰিম।
তুমি মানে বস্তুবিলাক পেক কৰি দিবা বাকী ৰাইডাৰে লৈ আহিব।
অ' বাকী ৰাইডি হল লৈ যোৱা।
অ, ' মানে ৰাইডাৰ বিলাকে এনে ভিতৰতে কাম কৰিব পাৰে নে বাহিৰতে কাম মানে তাতে অকল আনা নিয়া কৰে আতচ্ছা আৰু তোমালোকে মানে ভিতৰে বস্তু বস্তু মানে আনা আনি কিনে দি দিয়া আৰু আচ্ছা এক মিনিটৰ ভিতৰতে তোমালোকে পেক কৰি দিব লাগে
অ, '।
অ' আতচ্ছা আতচ্ছা ঠিকেই আছে ঠিক